শুনা পাই আছা।
অ'। কি কৰি আছা এতিয়া?
এতিয়াও আছো এনে মই।
অ' মোৰ ভাল তোমাৰ।
মোৰো ভালেই দিয়া।
অ' শুনা পাই আছাতো ভালকে।
অ' পাই আছো।
অ' বাকী হল।
হল।
অ' কিবা প্ৰজেক্ট চজেক্ট দিছে নে নাই।
দিছে এইবাৰ প্ৰজেক্টটো আছে।
উম মোৰো দিছে ৰবা বহুতখিনি।
হয়।
তাকে কৰিব সেইবিলাক কৰোতে বহুত সময় যায় নহয়।
হয় সেইটো।
উম বাকী কিবা কৰিব লাগে যে এইবিলাক মানে সময় উলাবই নোৱাৰো সেইবিলাক।
সেইটো। মানে বাকি একো কৰা নহয়।
মই এনে ভাবিছো।
হয়।
কিবা চাগে মই খানা বনাম চাগে পুৰা বেলেগ বেলেগ ডিচ বনাম। বিভিন্ন ধৰ
মানে ইউজ হব।
উম।
অ' মানে খানা বনাই কিন্তু মানে ভালেই লাগে খাইও ভাল লাগে আৰু এ কি কয় নিজে বনাই কেনে খালে মানে হেৰিটোত মানে বেছি ভাল লাগে আৰু। নিজে বনাই কেনে যেতিয়া খোৱা হয়।
মানে কি কি বনাইছে?
মই
চব বনোৱা সেনেকুৱা ধৰণৰ নেকি।
ন চব মানে অ' মই মানে প্ৰায় খিনিয়ে পাৰো আৰু বনাবলে।
মই সেইদিনাই বনালো এটা স্পেচিয়েল। মানে আজিলৈকে বনোৱা নাছিলো বইল মাটন।
বইল মাটান হয়।
মানে ফাৰ্ষট মানে মই মানে ফাৰ্ষ্ট টাইম বনালোঁ এনেকুৱা ধৰণৰ।
আচ্ছা। আৰু নহয় মানে ময়ো এইটো ফাৰ্ষ টাই মই শুনিছো মানে এনে বয় চিকেন শুনা পাইছো এইটো মানে বেলেগ ধৰণৰ বইল মাটন।
তোমাক কৈ দিও তুমি বনাই খাব পাৰিবা ঘৰত মানে একো টান নহয়। খালি যেতিয়াাই কিনিব যাবা মাংসটো কিনোতে তেলটো অলপ বেছিকে ল'বা অ' লৈ পেলাই আনিলা ঘৰত ভালকে তলা দুইফালে কুকাৰত বনাব লাগিব কি তেতিয়াহে ভাল হ'ব। এনেও বাৰু বইল কুকাৰতে বনাই আহ ত' কুকাৰত একদম একদম অলপ মানে এক চামুচমান তেল। বা হে ৰিফাইন অলপমান দি দিব লাগ মানে যাতে মাংসটো যাতে ডাইৰেক্ট লাগি নাযায় হেত
আচ্ছা আচ্ছা হয় হয়।
দিয়াৰ পিছত আমি যে তেলখিনি যে কিনি আনিছিলো।
হয়।
ছাগলীৰ তেলখিনি
হয়।
খিনি ডাইৰেক্ট তাতে অ প্ৰথমতে অকল তেলখিনি দিব লাগিব চৰ্বি খিনি ত' তাৰ পৰাই তেল ওলাব। অলপ সময় পাঁচ মিনিট মান ভাজি থকা, তাৰ পিছত মটনখিনি দি দিয়া তাতে ডাইৰেক্ট
আচ্ছা, অকে।
তিনি আৰু তিনি মিনিটমান ফ্ৰাই কৰা। তাৰ পৰাই পানী ওলাব নিমখ চিমখ দি দিয়া। তাৰ পিছত তাতে কিন্তু তুমি আদা নহৰু খিনি দিব লাগিব।
তাৰপিছত দিয়াৰ পিছত এতিয়া যিহেতু বইল তাতেতো মচলা চছলা দিব নোৱাৰে একো ত' তাতে বিলাহী দি দিবা আলু দি দিবা অলপ। অলপমান পাঁচ মিনিট মান লাৰিবা লাৰাৰ পিছত কুকাৰৰ ঢাকনখন মাৰি ফেলাই অ' কমেও চাৰিটা বা পাঁচটা চিটি মাৰিব কাৰণে থৈ দিব
আচ্ছা সেই মানে হয়, মানে উম ভালকে মানে সে মানে একদম মানে কুক হৈ যায় মানে।
অ' পুৰা হেৰি হৈ যায় আৰু মটনৰ পানীতটো মানে ওলাই নাযায় মানে ওলাই মানে কি জানাই এতিয়া ধৰি লোৱা আমি যদি মচলা চছলা দি বনাও তেতিয়া মানে সোৱাদ হয়, কিন্তু মটনৰ পানীটো ওলাই ফেলে শুকাই ফেলে খাব কিন্তু বইল বনালে যিহেতু ঢাকনিখন মাৰাই থাকে। ওপৰৰপৰা তাৰে পানীটো মানে তাতেই থাকি যায়। ত' চাৰিটা বা পাঁচটা চিটি হোৱাৰ পিছত তুমি খুুলিলা খুলি ফালে যদি পানী বেছি আছে পানীটো অলপ ইমান হেৰিকে উ উতল আহিব দিলে, উতল অহাৰ পিছত পানীটো কমি যাব। আৰু যদি কম আছে তাতে ডাইৰেক্ট জালুক চালুক অলপ দি দিলে বাকী ধনীয়া দি ফালে খাই চাবা, কেনেকুৱা লাগে তাৰ পিছত কবা মোক বে বেছি টান নহয়।
বেছি টান নহয় সহজে আৰু মানে এই এ সময়টো মানে বহুত খিনি বাছে যিহেতু তো হেৰিত বনোৱা হয় ন অ মানে কুকাৰত বনোৱা হয় সেইকাৰণে মানে আমাৰ সময়তও বাছি যায় বহুত ভালেখিনি।
উম, হেৰি।
তাতে ইমান, হয়। মানে লগতে ইমান গৰমৰ দিনত আৰু মানে পাকঘৰত ইমানখিনি খানা বনোৱা মানে টান হৈ পৰে ন।
সেইটোৱে আৰু চি চিকেনটো বনালো নহয় মই সেনেকে। চেম নহয় কিন্তু সেইটো আৰু বেলেগ। এইটো তুমি বনাই চাবা সেইটোত কিন্তু তুমি আমি মানে সেইটো কেৰাহিতে বনাব লাগিব খালি তাতে মছলা একো নাথাকে। কিন্তু তুমি যদি খাই চোৱা মানে তুমি ক'ব নোৱাৰা যে মছলা আছে বা মানে বেছিভাগে মছলা থাকা বুলিয়ে কয়।
আচ্ছা।
অঁ ত', তুমি প্ৰথমতে সেইটোত অলপমান সেইটো ৰিফাইনেৰে বনাই কিন্তু।
আচ্ছা অ
মানে ৰিফাইন দি দিবা ইয়াৰ পিছে একে নৰ্মেল হেৰিৰ নিচিনা আগতে যেনে বনোৱা পিয়াজ দিলা তাৰ পিছত তাৰ পিছত চিকেনখিনি দিলা। অলপ লাৰিলা পাঁচ মিনিটমান, তাৰ পিছত যেতিয়া চিকেনৰ পানীটো ওলাই যাব
হয়।
লাগিব দিবা।
হয়।
তাৰ পিছত সেইটোৰ লগত হেৰি আলু দিব নালাগে কিন্তু আলু দিলে বেয়া হৈ যায়। অ ত' সেইটো আৰু অঁ আলু নালাগে ইয়াতে দিব।
হয়।
তাৰ পিছত সেই টো আৰু ঢাকনিখন মাৰি পেলাই অলপমান সিজিব কাৰণে থৈ দিলা বাকী লাৰি থাকি লাৰি থাকিলা লাৰি থাকিলা জালুক-চালুক দি দিলা যেতিয়া পানীটো একদম নোহোৱা হৈ যাব মানে একদম ড্ৰাই হৈ যাব তেতিয়াই তুমি তাতে চয়া চচ চ আৰু মিঠা চচ অলপ দি দিলা তমেট' চচ তাৰ পিছত আৰু দুই মিনিটমান লাৰিলা হৈ গ'ল সেইটোতো একদম সহজ। সেটো অ সেইটো মানে একোৱে দিব নালাগে ন না হালধি মানে একোৱে নাই।
সেই মানে চয়া চচ আৰু হেৰি চচে মানে টেষ্টটো দিয়ে, অঁ অঁ। হয় হয় এই বস্তুটো প্ৰয়োজনীয় হয় হয়।
মানে চয়া চচ আৰু টমেট' চচ তে মানে আঞ্জাখন গোটেই হেৰি কৰি দিয়ে, উম। তুমি কিবা স্পেচিয়েল বনাবা নে নাই?
মই মানে এই এই মোৰ মই যোৱা সপ্তাহতে মই মানে বনাইছোঁ। হেল্ল।
কি বনাইছা?
নে মই এনেকোৱা খানা বনোৱা নাছিলো মই মানে হেৰি বনাইছিলোঁ মানে এতিয়া যিহেতু গৰমৰ দিন আমৰ ছিজন
আহ।
এই আম মানে মই ভালকে আমাৰ মানে ঘৰৰে আম আছিলে।
উম।
সেই আমকে মানে কাটি কেনে ভালকে মিক্সিত মাৰি অকল আম খিনি মাৰিছে। মানে উম এনেই মানুহে যদি বনাই মানে এতিয়া মানে গৰমৰ দিনত মেংগ' শ্বেক খাই ন মানে বহুতে সেই মেংগ' শ্বেক ত মানে মিক্সিতে মানে মানুহে গাখীৰ আৰু আমটো মানে মাৰি দিয়ে। কিন্তু মই ইমান সেইটো ভালো। হয় অ' মানে সেইটো ঘৰতে বো বনোৱা যায় কাৰণে সেইটো মানে ভালে, কিন্তু মই আকৌ গাখীৰ আৰু আম একেলগে মই কেতিয়াও নামাৰো।
অঁ।
মই প্ৰথমতে আমটো মই মাৰি লওঁ
তেতিয়া মানে কি হয় বস্তুটো?
অ মানে তেতিয়া মানে কি হয় আমি যদি মানে গাখীৰ লগত মাৰো তেতিয়াহলে মানে। অকমান মানে সেইটো মানে এ কি কয় অকমান মানে পনীয়া পণীয়া হৈ থাকে। অকমান মানে অকমান ঢিলা হয় ইমান এটা আমি মানে কংস্তিতেন নাপাও আমি অকল যেতিয়া মানে আমটো মাৰো মানে পুৰা পিয়ৰ আম হয় আৰু।
উম,।
আৰু বহুতৰ কি হয় মানে বহুতে মানে মেংগ শেকটো কোনোবাই বেছি গাখীৰ দি ভাল পায়। কোনোবাই কম দি ভাল পায় সেই তেনেকুৱা মানে এটা হেৰি থাকে চ' মানে। স সেইটো আমি তেতিয়া আমাৰ মতে মানে আমি এডজাষ্ট কৰিব পাৰো আৰু এটা বস্তু কি হয় আমি যেতিয়া মিক্সিত মাৰো আমি কেতিয়াবা আমি ধৰিব নোৱাৰো যে আমি গাখীৰ কিমান খিনি দিম। যেন বেছি পানী হৈ হৈ নাযায় বা বেছি দাঠ হৈ নাথাকে। সেই বস্তুটো সেইটো কাৰণে মানে সেই আনন্তাজটো এতিয়া যাৰ যাৰ কাৰণে নহয় মানে যোনে যোনে সেই আন আনতাজটো ল'ব নোৱাৰে সিহঁতি মানে প্ৰথমতে সেইকাৰণে আম খিনি মাৰি লোৱাটো মানে ভাল ময়ো সেইকাৰণে মানে আম খিনি মাৰি লও মানে ভুল হয় নাযায় মানে হয় তাৰ পিছত সেই আমৰ মানে গো পাল্প খিনি এটা বা বাচনত লৈ কেনে তাতে মানে মই হেৰি অ' অকমান মানে মই তাৰ পিছত লাহে লাহে গাখীৰ ঢালি ঢালি। এনে মিক্স কৰি থাকো আৰু পনি হয় হয় অ'। হয় হয় সেই- হিচাপত দিয়া হয় তেতিয়া মানে আমাৰ উ মনৰ মমতে হয় আৰু মানে বস্তুটো। আমাক মানে যিমান খিনি লাগে যিমান খিনি প্ৰয়োজনীয় তাৰপিছত এই টুকমা বুলি যে কয় চিয়াচিডছ যোনটো মানে এতিয়া গৰমৰ দিনত মানে বৰ ভাল হয় ন' মানে আমাৰ হেল্থৰ কাৰণেও ভাল ইমান। গৰমতটো আৰু মানে সেইটোত খাব লাগে বুলিয়ে কয় মানুহবিলাকে। অ' চ' ময় অকমান সেয়া মই ভিজাই কেনে থৈ দি অকমান সেয়া দিয়া হয়। তাৰপিছত অ', মানে এ, মানে তাত তে মই একো ধৰণৰ চেনি নিদিও কাৰণ আমটো প্ৰথমতে মি মি মি-মিঠা হয় আৰু চেনি খোৱাটো ইমান এটা ভাল নহয়চ স্বাস্থ্যৰ কাৰণে আমি যিমান হয় হয় আ আমি মানে যিমান খিনি পাৰো আমি সিমান খিনি মানে সেইটো আমি কমায়ে দিপ্প লাগে। আমি মিঠঠা খিনি সেইটো কাৰণে মান তাতে গাখীৰ টোকমা আছিল। এ, টোকমা মানে চিয়া চিতছ আৰু আ, আমৰ খিনিৰ লগত অ', মানে কাজু। বা এলমন একদম মানে ভিজাই কেনে সৰু সৰু মানে ভালকে ধুইয়ে একদম সৰু সৰুকে কাটি কেনে তাতে যদি ঢালি দিওঁ আমি। আৰু মানে এইটো হয়, হয়। হয় হয়, আৰু এইটো অকল সেনেকে টি নহয় মানে তুমি আইচক্ৰীম হিচাপেও পাৰিবা। ঠাণ্ডা কৰি দিলে, হম সেনেকুৱাই আৰু।
নাই ভাল লাগিছে এদিন বনাই
হয় হয় খাই চাবা খাই চাবা।
বিয়াত তে ঠিক আছে হ'ব দিয়া। উম, দিয়া দিয়া।